হা।
হেল্ল' অ'
অহ, শুনিছানা।
আহ শুনিছো। কি কৰিছা? এয়া ভাত পানী খাই। কাপোৰ কানি সোমোৱাই পেলাই আজৰি হৈ এয়া বহিছো, কোৱা।
অ আমিও ভাত খাই মেলি আজৈ হয়। কোলাই খোৱা আছো, লোৱা অকমান।
খোলা নে কি লোৱা।
যোৱা নাই শুব আ' শুইছে হে। গৰম আজি ৰ'দতটো দিছে।
বহুত ৰ'দ দিছে। আজি আকৌ তুলি ৰ'দত দিবলৈ ভাল মোৰ দেৰি আকৌ নিদিলো আৰু,
মই কালি দিলো তুলিখন। কালি ওলাইছিলে যে ৰ'দটো দিলো তাৰপা সেই আজি আমাৰ ধান ৰ'দালে। তাৰপিছত আৰু ভাত। খোৱাছা হ'ল ৰ'দতো দিওঁতে দি থৈছো। আকৌ বৰষুণ দিলে উলিয়াব নোৱাৰি। লোৱা নাছিলে যে অথনিৰ।
আহ।
ৰি নাথাকোতে দি থলে এ সামৰি মেলি দিয়া দেৰি হয় খাই বৈ শুই ছো। অ ৰাতিপুৱাতে দিছিলে নহয় তহাতে যোৱাৰ পিছতে ৰ'দ টো টান নহয় জানো। গৰম হ'ল পতকে আহিল সোনকালে আহিল। উম।
ভাত কিহে খালা?
ভাত মাটিমাহে উম কঠাল গুটি আঞ্জা। তাৰ পৰা মাছৰ ভাজি। আকৌ, ভাত কেৰেলা আলু ভাজি লো আৰু সেইয়াই ভাত।
মনো থৈ আহিলে নেকি?
উম, লৈ আহিছে ল'ৰাক থৈ অহা নাই।
অ অ।
গ'ল সেই নয়নপুৰলে গ'ল, নয়নপুৰ পৰা আহি তাক লগতে লৈ আহিলে।
আহ ভালেই হ'ল আমাৰাহে আমিওহে অ অ শুলে, টোপনি গ'ল নে কি?
যাবলৈ ধৰিছে আৰু বিশ্বনত মই পিঠিটো খজুৱাই আছো।
উম।
মাইনা পৰীক্ষা কেনেকুৱা হয়?
পৰীক্ষা তাৰ টেনচন বহুত টান আহিছে। একদম নতুনকৈ চোকা মানে- আগৰ পাই সেইকেইটা পোৱা নাই চিন্তা মন দাউন তা মই বুলো সে টিউচন কৰিলো বুজি পা যা নিজে পঢ়াই ভাল বোলো টিউচন কৰিব নালাগে ইউটিউব পৰা বুজি পেলাই পঢ়াই ভাল ফোনত কৈছে।
উম তাকে এতিয়া টান আহিব আৰু এতিয়া হেৰি
তাৰমানে যিবোৰ সূত্ৰ হেৰি কৰিব অংক কৰি গৈছেবোৰ অহা মানে কেনেকে কি আহিছে স মানে পেপাৰ দেখি মানে সি ভাবিছে সি আহিছে তেনেকুৱা মানে হৈছে চাগৈ ভয় খাই আছে না আজি স্থুল কৰা নাই। মাষ্টৰে কাটিছে অ, স্কুলৰ। তাৰমানে যি- যি টিউশচন কৰে সিহঁতক ক্লাছ মেথছৰ সেইজন মেথছৰ হয়, কিন্তু সিহঁতক নপঢ়াই।
অ- অ এটা বিয়া নেকি বোলো। সেই যে টিউচন কৰা।
অ- অ বিয়া এই অ, বৰ্তাকৰ পুতেক নেকি, বৰ্তাকৰ পুতেক। এয়া তাত থাকে। আহঁ। বৰ্তাকৰ পুতেক, সেই লৰা -ছোৱালী বিলাক ক্লাছ পোৱা।
নাযায়, এতিয়া পৰীক্ষা আহিলে।
উম।
এতিয়া সেই ঠাণ্ডা মন্দা হয় ভাত খালে সেই শুনা গালি পাৰিলে মই কলো এতিয়া খুচ দেখা ক তাৰা- সমাজ বিদ্যা আছে, আকৌ সমাজ দাহঁতৰ কিতাপ ওলোৱাই নাই নহয় স্কুলত থাকে।
উম, তাত পঢ়ুৱাবিলাকে আহিব চাগে।
অ, সেই প্ৰশ্ন হেৰিয়ৰ, পৰা চাই চাই লিখি থোৱা আছে। সেই চাম বুলি কৈছে।
লিখি থোৱা কাৰ আছে, মোৰ কিতপ পঢ়িব আছে। আমাৰ সেই শুনা মাছ আনিছিলে মাইনাক থবলৈ যাওঁতেনে ঢেকীয়া আনিলে। ন ম চ আৰু এটা দি পেলাই সেই সিজাই ললো, তাৰপৰা ঢেকীয়াখিনি ভাজি পেলাই, তাতে ঢালি দি নেমু চেপি পেলাই
অ, তেনেকে আমাৰও কালি তেনেকে খাইছিলো ঢেকীয়া। আলু সিজাই দালি এবাতি, আছিলে তাতে দি দিলো।
অ, তেনেকে মাছৰ জোল তেনেকে বনালো, এই কণী খিনি আকৌ এনকে বইল কৰি পেলাই বিলাহী এটাৰ লগত থুপথুপীয়া কটা বনাইছিল বেয়া হোৱা নাই, সেইদৰে তাৰ পৰা সেই পটলে আলোৱে, কঁঠাল গুটি দুটামানো দি দিলো সেইদৰে ভাজিলো সেইয়া।
অ'।
খাব।
হেল্ল'। সেই, ভাইটিহঁত সেই নাৰায়নপুৰলৈ গ'ল, চুলি-চুলি কাটিলে লৰা সিহঁতে। চুলি কাটি তাত চাহ তাহ কন খাই মেলি আহিলে, সাৰ আনিছে। আমাক সেই খেতি কঠিয়াত দিবলৈ।
অ, আমাৰ পাৰি থোৱা কঠীয়া খিনি।
পাৰি থোৱা কঠীয়াখিনিত ত কাষে- কাষে সিঁচি দিছে বোলে। ডাঙৰ হ'ব নেকি? তেতিয়া
অহ।
সাৰ দিছে এতিয়া। সেই খেতি কৰা মানুহ আহিবই যে ৰুবলৈ।
আহে -আহিম বুলি কৈছোঁ ন।
আহিম বুলি কৈছে অ, এতিয়া দুটা পাৰ্টিয়ে খবৰ কৰিছে। যোনটোৱে কৰে আৰু আগত আহি মাটি চাতি চাই য়ে কৰিব আৰু।
অহ, আঁতৰ নে ওচৰ?
এই বঙালমৰা এটা -এটা এইটো পাৰ্টি কৈ জানো। যোৱা বাৰীত খেতি কৰা।
অ, তাকে সেৰিয়ে কি, আহ। ভ ভাল হ'লেই হ'ল পাৰ্টিটো ভাল হলেই হ'ল।
ভাল হ'লে হ'ল। অ, মিয়া মানুহ
অহ
উম হে আধি দিলে যেনিবা ইমান চিন্তা নাই মাথা মাৰি থাকিম মানুহ অন্তত কোনোবা এটা আমি নেথাকিলে লো চাহকন দিলে হ'ল ভাত চাত দিয়া মাথাটো ইমান নখটোৱালেও হয়। উহু হাত-চাত ভাঙিলে না মেলিলেও ইমান চিন্তা নাই। দিনটোত চাহ একাপ দিলেই হ'ল সিহঁতক চাহো ইমান নেখায় এ সিহঁতৰ মানুহে
অ
এবাৰ ভালকে চাহ অকণ দি দিলে আৰু টিচুইদি কিবা কিবি বনাই
উম ভালেই হাল মুঠতে কক এতিয়া আজি আহাৰক এ এতিয়া হ'ল নহয় কি তাৰিখ হ'ল জানো আজি আহাৰক ষোল্ল, সোতৰ অহ ষোল্ল ষোল্ল তাৰিখ হ'ল আৰু কাইলে পোন্ধৰ আজি ষোল্ল ষোল্ল তাৰিখ জুলাইৰ এক তাৰিখ আজি
আজি এক তাৰিখ হ'ল নহয় জুলাইৰ
উম এতিয়া বা হত আকৌ হেৰিত দেওবাৰে যাব বুলি কৈছে নে ভিনদেউ ও যাব নেকি লগত?
অহ! দে গাড়ী লৈ যাব হেনো দেওবাৰে। বস্তু পাতি কিছুমান আছে যে লৈ যাব
অহ!
তাৰপা সি লৱা সি আগদিনাখনেই যাব বোলে শনিবাৰে লৱা
অ
শনিবাৰে বোলে সি তাৰ হেৰি বা হতৰ ঘৰত থাকিব
উহ!
দেওবাৰে যেনিবা সিহঁত যাবই নহয়
অ'!
অ'!
ক্লাছ আছে এ শনিবাৰৰ পৰা।
ক্লাছটো সিহঁতৰ আজিপৰাই হৈ আছে। এইকেইদিন নাযায় আৰু আজিৰ পাই হৈ আছে নহয়। এই দুদিন ক্ষতি হ'ব আও।
অ'।
তাৰপৰা সিহঁতে থাকিব কেইদিন থাকে
থাকিব অ, থাকিব এতিয়া বন্ধ হব নহয়।
বন্ধ বোলো এতিয়া বন্ধত বোলো কইছো বোলো এতিয়া বন্ধত আপোনালোকে এ থাকক পিছত খুলিলে থাকিব নোৱাৰে যেতিয়া।
অ'।
তাত সলাই মেলি থাকিব আৰু কেনেকে কোন কেনেকে থাকে এতিয়া পৰা কেইদিন থাকক।
অ'।
এক বাৰ মেৰে লিয়ে এতিয়া আৰু অকমান হেৰি হব বস্তু পাতিবোৰ চিজিল কৰি মেলি দিলে
উম। আকৌ গাড়ীখন তাতে থৈ দিব নে কি?
নহয় নহয় কোনোবা এটা যাবই লাগিব ভাইটি যাব নি লৈ যাব চাগে গাড়ীখন তেতিয়া এতিয়া লৈ আহিব। তাত থবলৈ জেগা নাই তাত থবলৈ হেৰি নাই নহয় সুবিধা নাই নহয় তেনেকে।
উম নে খালি চত অ'! সেইটো কথা। তলত থাকিব ক'ত উম গাড়ীখন তলত থাকিলে আকৌ মানুহ ওপৰত থাকিব
মানুহৰ ওপৰত থাকিব অ, সেয়াই এতি থাকিবলৈ তেতিয়াহে অলপ দিন থাকিলে মেলিলে অকমান হেৰি হ'ব আৰু।
উম তেতিয়া বাছতে অহা যোৱা কৰিব পাৰিব নহয় হেৰীয়ে
উম বাছতে পাৰিব অহা যোৱা কৰিব।
অ, আজি আকৌ বৰ ৰ'দ দিছে পানী যিমান হলেও শুকাব আকৌ আজি
আজি ৰ'দ দিছে আমা এফালে মানুহে মাটি ৰুই আছে। কৰি আমাৰ আগলে, কা মাট জানো সেয়া?
অ'!
ৰোৱনী মানুহ কেইজনিমান ৰুই থকা দেখিছোঁ।
আমাৰ কাষলে নেকি দ মাটিৰ কাষলে?
নহয় নহয় এই হেৰিহঁতৰ চুকটো ওচ ৰাজেন মামাহঁতৰ সেই চুকটো
অ, সেয়া অ!
খামটি মানুহ
উম উম।
ৰ ৰুব হ'ল আমাও ৰুব পৰা হ'ব আৰু চাৰি পাঁচ দিন মানৰ পিছত ৰু বুলি ক'লে ৰুলে এইবোৰ অ আৰু এচা বালে বোকাই হৈ যাব এতিয়া গেলিবই নহয় ৰ'দ দিছে। ৰুই দিলে ৰুই মেলি আজৰি হলে ভাল হয় সোনকালে।
অ'।
আজৰি হব তেত
আজৰি হব। মাহত আছে নহয় ঘৰতে?
আছে খাই বৈ শুইছেগে অকমান।
ভাইটি শুলে নেকি?
আৰু পকাতে পৰি আছোঁ। লৱাই মই বিচনাত আছোঁ।
কথা।
আবেলি বোলো এনেই সেই মামাহঁতৰ ঘৰলে এপাক ওলাই যে মাতি থাকে যোৱা নাই।
অ'।
টাপা বোলো হে সন্ধিয়া লগা সময়ত আ উঠি মেলি অকমান
অ' যাবা।
দেৰিকে পাঁচটামান বজাত গ'লোঁ।
মনেও ভালেই পায় নহয় চিনি পায় নহয় সি ভালকে।
উম, ভালকে চিনিপাই যে কালি আহিছে অহাৰ লগে-লগে অ', কালি আহিছিলে আবেলি তাৰপা মই বোলো মামা ককাই আহিছে। ঠিক আছে মোলে কিবা আনিছে ন চকলেট আনিছে নে। যেমচ আনিছেনে সুধিছে, তাৰপৰা সেই মৰ তন এটা মায়ে দিলে এইেটোকে দি দিবি বুলি দিলে যেনিবা সেইটো আনিছে বুলি ভাবিছে আৰু।
অ' হয়। এটা দিলেও সেই পিছত আহিলেও ওচৰলৈ সেইটো কাৰণে যাব কিবা এটা আনিছে বুলি সৰু ল'ৰা ছোৱালী আছিল কি বুজি পায় নো।
উম, সেয়ে দেখা সাক্ষাৎ হোৱাই নাই।
মাৰি পেলাই যে নাই অনা বুলিয়ে ধৰিব নোৱাৰিলে কালি পতককে। মাৰ হাতত আছে মই অনাই নাই তাতে থাকক।
উম।
আনিলে পিন্ধিয়ে থাকিব ঘৰতো পিন্ধিব পিন্ধি পিন্ধি- পিন্ধি- পিন্ধি সেই ভাগি থ কিব গে।
উম যোৱা সি বুজি নাপাই যে। তাকেহে। ছে মানুহবকে হেৰি পথাৰ থাকি আজি পাব চুকা ৰ'দ যিহে দিছে।
এতিয়া ৰ'দ হব মানুহৰ মাটিৰ ৰুব যে পথাবলে।
অ', নাইন নাইনপুৰলে গৈচিলে ভাই চুলি দাই কাটিলেনে কিনো ভাইটিয়ে ক
ভাইটিয়ে নাই কটা-নাই কটা সি লৱাইহে কাটিছে। খাৰ আনিবলৈ গৈছিলে সি লগতে ওলাই গ'ল।
সেইনাখন সিহতে মোমায়েকৰ জীয়েকৰ হেৰিখনৰ কালি শুনে দেখাইছিলে ধুনীয়াকে দেখা যে লআই এই পকোৱা খাই থকা হেৰিও উঠিছে ভিডিঅ'টোত।
এই তুইনাই দি থাকে নহয় দেখো মোৰ নাম্বাৰটো আছে যে।
অ'।
সেয়া লগাই থয় ভিডিঅ' বিলাক ভাল বেন
উম, মানুহ হৈছে আকৌ সিহতি সেই ডিলাৰ বিলাকৰ মানুহবিলাক পাই গৈছে।
উম, চহৰৰ এখন অহা যোৱা মানে হেৰি কলেজলৈ অহা যোৱা কৰা বাতো যে।
অ'।
মানুহ পাই।
বাহাতৰ হাতত নেমু দি পঠিয়াইছে নহয় নে আইমনে। বস্তা এটা দে বস্তা বান্ধি পেলাই
উম।
আমাৰ অথনি শুনে গোল নেমু ডাল এটা টানি পেলাই ধৰি আছে মই এ গুল নেমু ছিঙি আনিছো ওপৰফালে চব টিংখনৰ ওপৰত উঠিছেগে আছে এতিয়া কাটি পেলাবলৈও বেয়া হৈছে টিংখনৰ ওপৰত পৰি সেইখনৰ পানী